অ' কত থাকা তুমি গুৱাহাটীত নে?
গুৱাহাটীতে।
অ 'অ 'কিবা চাকৰি কৰি আছা চাগে
নাই -নাই মই এ পি এছ চি কচিং কৰি আছোঁ।
অ' আচ্ছা- আচ্ছা -আচ্ছা মই ফাইনেঞ্চৰ কাম কৰো বৰ্তমান মই একো কৰা নাই। অ তাৰমানে অলপমান ৰেষ্টত আছো আৰু মোৰ। অকমান মানে হেল ইছ' এটা ল' প্ৰেচাৰ হৈছে সেই কাৰণে অলপ ৰেষ্ট লৈছোঁ আকৌ কৰিম।
আচ্ছা -আচ্ছা
এইটোৱে আৰু গুৱাহাটীৰ হয়।
অ' অৰিজিনেলি গুৱাহাটী।
মোক অৰিজ গুৱাহাটী। হয়।
আচ্ছা -আচ্ছা এতিও গুৱাহাটী ৰে হলা
অ' গুৱাহাটীতে থাকোঁ মই। অ 'তুমি অৰিজিন কৰ হয়।
মই অৰিজিনেল গহপুৰৰ।
আচ্ছা -আচ্ছা মানে কপুৰ মানে তেজপুৰ, অ', মই গৈছো তেজপুৰ অ', মই তেজপুৰ গৈছোঁ ফুৰিব। অ', ফুৰিব মানে মামী মই দেখা দেখা নাছিলোঁ মই তাৰ মে মোৰ এটা হবি হৈছে। মই নতুন ঠাই চাই খুব ভাল পাওঁ দেই। ত' সেইকাৰণে মই- তেজপুৰ মই মোৰ এজনী লগৰ ছোৱালী আছে। মই বোলো কি কৰিম দুটাই কৈছোঁ ব'ল তেজপুৰ চাওঁ, আমি দুজনী ছোৱালী ন লগত ল'ৰা নাই। ভয়ো লাগে অলপ নতুন জেগা যাই পোৱা নাই ত' কি? কৰিলো ৰাতিপুৱাই গাড়ীত উঠি দিলোঁ। এই যে পাই যাই থাকে নহয়। এই গাড়ীবিলাক যে চুপাৰ বিলাক অলপমান ভাল চাই এচি তেচি লগ পুৱা চুপাৰত উঠি দিলো, মই কৈছো মানে নাথাকো আৰু ঘুৰি আহিম। দুজনী একদম ৰাতিপুৱাই উঠ উঠি দিলো দি পেল তাতে পাইছো মানে অলপ চাব বাকী থাকিল চাগে যিখিনি ওচৰ তাতে গৈ পেল অটো এ ভাৰাত কৰি ওচৰে পাজৰ খিনি চালো আৰু কিন্তু গোটেইখিনি ভালকে চোৱা নহ'ল। ঊষা অনিৰুদ্ধ যে সেইটো তো বহুত মানুহে চাই ন, অ', অগ্নিগড় তেনেকে মই আমি দেখি অটো খনক ক'লো আৰু যে ওচৰৰত যিখিনি আছে, সেইখিনি দেখুৱা বেছি দূৰত নহয়। এটা দুটা চালো আৰু কিন্তু মই অলপমান ধৰা মানে চহৰখন বহুত ভাল লাগিল। মানে চালো লিচু খালো তাতে লিচুটো বহুত ধুনীয়া খাই লৈ আৰু মানে তাৰ পৰা চাৰিটা মানত ঘূৰি দিছো, আমি ঘৰ পাব লাগিব ন। অ', চাৰি ঘৰ দছটা বজাত আহি পাইছো। দছটাত মানে তাৰ পৰা আমাক যত নমাই দিছে, তাৰ পৰা পুৰা উবেৰ লৈ লৈছো লৈ লৈ আৰু তেনেকে ঘৰ আহি পাইছো। হ'লেও চালো আৰু ভালকে চাব যাব লাগিব। তেনেকেই আৰু
তেজপুৰৰ লিচু চুইনৰ বিশ্ববিখ্যাত বাৰু
অ', মানে মই সেইকাৰণেতো চবেই কয় ন। তাত খালোঁ বহুত ধুনীয়া আছিল লেচু তেনেকে আৰু অলপ চোৱা হ'ল কিন্তু আকৌ এবাৰ মানে আহ মানে হেঁপাহ পলুৱাই চোৱা নহল আৰু এ কাৰণ আমাৰ সময়ো নাছিল নাছিলে মানে হেৰি কৰিব লাগে থকাকৈ যাব লাগে। তেনেকে থকাকৈ গলে ভালকে কিন্তু অ', মোৰ কোনো মানে এক্সোৱেলী সেইবাৰ মই প্ৰথম গৈছোঁ, সেইকাৰণে আৰু লগত ল'ৰা এটা থাকিলেও বেলেগ কথা কিন্তু এতিয়া গ'লে ক'ৰবাত থাকি যাম আৰু। থাকি গৈ ভালকে চাম। তেনেকে। এ সেয়া আৰু। মই গৈছোঁ বহুত জোগাত তেনেকে ঘুৰো মোৰ মানে সেইটো এটা হবি হয় মানে ঘূৰি ফুৰি ভাল পাওঁ। তাতো গলোঁ, তেনেকে আপাৰ আছামো গৈছোঁ, তোমাৰ মানে কৰা চ মানে হেৰি চি শিৱসাগৰ, লক অ যোৰহাট তাৰপিছত ডিব্ৰুগড় তেনেকে গৈছো আৰু সেইবিলাকো গৈছো।
আচ্ছা আচ্ছা শিৱসাগৰখনতো বহুত ধুনীয়া বাৰু।
সেইবিলাকো গৈছোঁ চাবলৈ, এক্সুৱেলি মোৰ কামৰ কাৰণে যোৱা নাই দেই, মই চাবলৈ গৈছোঁ, তাতে কিন্তু ষ্টে কৰিছোঁ, পাঁচ ৰাতি। মই পুৰা গাড়ী চাড়ী লৈ গৈছোঁ। মানে পুৰা চাম বুলে মই বোলো চব চাম। একদম আহ এ বগী বিল দলং চলং এইবিলাক চব চালো এ গাড়ী লৈ গৈছোঁ। তাৰমানে গাড়ীতটো ৰাখিছোঁ মই হোটেলত থাকি পেলাই গোটেই চালো আৰু। তেনেকে বহুত ভালো লাগে আচলতে আমি যদি অ অ মানে অসমত থাকিয়ে এইবিলাক নাজানো কেনেকে হ'ব ন হয়নে নহয়? বাহিৰৰ পৰা কিমান মানুহে চাই বাহিৰতো গৈছো মই দেল্হি তো গৈছোঁ। কেলকাতাতো গ'লো তিনিবাৰ দেল্হিতো গৈছো, তেনেকে আৰু সেইবিলাক কিন্তু মোৰ খৰচত যোৱা নাই দেই মই অফিচৰ খৰচত গৈছোঁ। কাৰণ ইমান দামী দামী হোটেলত থাক বাহিৰতে ইমান দামী দামী হোটেলতো মোৰ ইমান পইচা নাই ন। অ ইয়াৰ কথা বেলেগ বাৰু ত সেইবিলাক মই অফিচৰ কমপ্লিট অফিচৰ খৰচ মোৰ হাতৰ পৰা পইছা যোৱা নাই তাৰে পৰা গৈছিলো‌, কেলকাতা গলোঁ কেলকাতা তিনিবাৰ গৈছো আৰু দেল্হিতো দেল্হিত পাঁচবাৰ গলোঁ। অ তেনেকে। এ তেনেকে গ'লো তাৰ পিছত তুমি ঘূৰিছা নে নাই।
মই মই তেনেকে মানে ঘূৰিছো বুলিও কব নোৱাৰিম নাই ঘুৰা বুলিও কব নোৱাৰিম মোৰ মানে ইমান এটাও চখ নাই। কিন্তু তথাপিতো গৈছো বহু
অঁ ভূটান ময়ো গৈছো মই ভূটান গৈছো মানে থকা নাই উভত এতি আহিছোঁ
অ ভূটানত আমিও থকা নাই বাৰু হোটেলত থাকিবলৈ মানে অকমান এক্সপেনছিভ চিপ হৈ যায় ন
হৈ যায় হৈ যায় তাতে এনে চাই ঘূৰি আহিছো আৰু মই নেপালো গলোঁ নেপাল কিন্তু মানে হেঁপাহো ওলাই চোৱা নহ'ল আৰু
চবতকে ভাল কি লাগিলে কৈ
মোৰ নেপালখন বহুত ভাল লাগিলে দেই মানে মোৰ এনেুৱা লাগিছে গৈ মই যেন ইয়াৰ পৰা্লি তাতে গোটেই লাইফটো কটায় কটায় দিম থ মেলি অ মোৰ এনেুৱ লাগি তাৰে ত তাতেগৈ মই ইয়াৰ মানে এইবিলাক পাহৰি োৱা যায় মই যাতে এইবিলাক গৈ পেলাই কমপ্লিট তাতে মই লাইফটো আৰু কটাই দিম
বৰো ধুনীয়া ন
অ ধুনীয়া বহুত আছে আৰু চবতকে মানুহ মানে মানুহবিলাক আহ হেৰি হয় বহুত মানে সহজ সৰল টাইপ হয়
উম মোৰ আকৌ উ মোৰ আকৌ ভূটানৰ মানে চাফ চিকুণ টো বেছি ভাল লাগিলে মানে ধৰা ৰাস্তাৰ মাজত একো পেলাব নিদিয়ে ৰোদ বিলাক কিমান ধুনীয়া ন
ধুনীয়া ধুনীয়া অ তাতে দুটা বস্তু কমতে পায় ন কমতে পাই উম উম উম অঁ সেয়া আৰু মই অলপ ফুৰি ফুৰি ভাল পাওঁ তেনেকে আৰু গুৱাহাটীৰ বিলাক ঘুৰিছোৱেই দিয়াচোন এ তেনেকে আৰু লাইফটো আৰু তেনেকৈ অলপ ঘূৰি-ফুৰি কটালোঁ।
আচ্ছা-আচ্ছা,
তুমি বনাবা নেকি?
ৰাতিৰ মইয়েই বনাব প্ৰায় অঁ গুৱাহাটীত থাকোতেতো অকলে থাকো অভ্যাস আছে, মানে মই গুৱাহাটীৰ পৰা ঘৰলে আহিছো সেইকাৰণে মই ন গাঁৱত আছো মোৰ নগাঁৱত ঘৰ নহয় বাৰু মাহীহঁতৰ ঘৰত আছো।
আচ্ছা-আচ্ছা মাহিহতৰ ইয়াতে গুৱাহাটীত থাকা।
অ মই গুৱাহাটীত থাকো।
অঁ ইয়াতে কি বেলেগ ছোৱালীৰ লগত থাকা নে কি?
নাই-নাই মই পি জিত আছিলো বাৰু। চিংগল ৰুম কিন্তু মানে। এতিয়া বৰ্তমান পি জি এৰি থৈ আহিছো উম।
অঁ-অঁ তেতিয়াহলে‌ আৰু বনাব লাগিব।
নাই-নাই মই আগৰ পৰা ৰুমতো থাকো। মানে মই বি এ তাতে পঢ়িছো যে তিনিবছৰ। এতিয়া চাৰি বছৰ হ'ল গুৱাহাটীত থকা। কা
অঁ' বনোৱা নিজে বনাই লোৱা।
মত থাকোঁ মোৰ ভাল লাগে বনাই কুকিংটো চখ হয়।
আচ্ছা-আচ্ছা-আচ্ছা-আচ্ছা,
তুমি ভাল ন নোপোৱা বনাই।
মই অলপ এলাহ পাওঁ। মানে মই ভাল পাওঁ কেনেকে ভাল পাওঁ। জানানে? তাৰমানে ধৰা মাহৰ ভিত ত দুদিন বনালো সেইটো মোৰ চখ আছে। কিন্তু ডেইলি বনাব মই অলপ অসুবিধা পাওঁ।
আচ্ছা-আচ্ছা।
কি জানানে অফিচৰ ইমান টাৰ্গে থাকে মই তাৰে সময় নাপাওঁ আজৰিয়ে। অফিচৰ ইমান টাৰ্গেট মেইনটেইন কৰিব লাগে টাইমত যাই পাব লাগে প্ৰেছাৰ হেডেক তাৰ মাজত এ-এ কুকিং কৰিবলৈ টাইমতো লাগিব দিয়াচোন হয়নে নহয়।
তাকে মই বাৰু পঢ়া। লগত কৰো যে তেনেক তেও ইমান হেদেক নাছিলে
মই তাৰমানে ৰাতিপুৱা ওলাই যাওঁ সাতটা বজাত ৰাতি আহি পাওঁ নাইন নাইন থাৰ্টিত ত' টাইম নাপাওঁ যে আৰু অলপ ছানডে'টো পাওঁ যদিও সেইদিনাখন মইতো কাপোৰ ধুব লাগিব ঘৰ অলপ হেৰি কৰিব লাগিব মানে লগৰবিলাকৰ লগত। মই টাইমেই নাপাওঁ গম পালা কথাটো
উম উ মাহঁতৰ লগতে থাকা
নহয় নহয় মই মোৰ দেউতাৰ লগত থাকোঁ আৰু কমপ্লিট ঘৰৰ কাম মই নিজে কৰিব লাগে। চব বিলাক মই চাব লাগে দেউতাক মোৰ মা নাই ত সেইকাৰণে মানে সময় নাপাওঁ গম পালা ত' সেনেকে আৰু তেনেকে মানে একচুৱেলি ৰান্ধিব ভাল পাওঁ হা হা ৰান্ধিব ভাল পাওঁ কিন্তু ধৰা। এ-ই চাকৰি কৰিলে টাইমটো বহুত কম পোৱা যায় অ তেনেকে আৰু গতিকে আৰু সেইয়াই আৰু ছিংগল চাইল্ড নহয় মোৰ বাঁহত বিয়া হৈছে বিয়া হ'লে ধৰা সদায়তো আহিব নোৱাৰে ন
হয় হয় সদায় মানে আহিবই নোৱাৰে দিয়াচোন বিয়া হৈ গৈ যোৱাৰ পিছত
তই ত ল'ব নোৱাৰে নহয় সেই তেনেকোৱা কথা আৰু উপায় নাই আৰু, কিন্তু মানে আগতে মই ভাল পাইছিলো এ সপ্তাহত এদিন ৰান্ধিম, আৰু মই ৰান্ধিম কিন্তু ডেইলি ডেইলি যেতিয়া তিনি সাঁজকে বনাব লাগে হৈছে আৰু।
উ হয় বাৰু সেইটোত মোৰো এলাহ লাগে বাৰু কুকিংটো চখ যদিও মানে তেনেকোৱা চখ নহয় দেই মানে ইনে হবি চাপত ভাল লাগে যে কেতিয়াবাই কিনত্ ধৰা স্পেচিয়েল কে চানডে দিনাখন চানডে দিনাখন মানে বেছিকে চিপ মানে দালি
অ হ অ উম হম তুমি চাগে টাইম পোৱা ন হাত তাত
টাইম মানে এতিয়াতো তো এ পি এ ছি কছিং কৰি আছো, এবাৰ তো একজাম দিয়া নহলে এ মানে বয়স হোৱা নাই মোৰ
অ আচ্ছা আচ্ছা আচ্ছা
উম সেইকাৰণে মানে দিয়া নহলে এতিয়া পাও অলপ টাইম
অ যেতিয়া চাকৰি কৰিবা তেতিয়া গম পাব
উম মানে পঢ়া পঢ়াৰ টাইমত টো বাৰু নাপাম কাৰণ মই এ পি এছ চি কোচিংটো কৰা কাৰনে মানে মই সেইকাৰনে পি জি লৈছিলো। কিন্তু মানে মই বেলেগ ঘৰ হাতৰ খানা খাই ভাল নালাগে
অ মইো মানে নিজে বনাই খালেতো অলপ ভাল লাগে অ ত হয় বাৰু
হে মোৰচ্ অ চি ডি আছে ট মোৰ মানে এটা প্ৰব্লেম আছে মানে টো অলপ
অ সেইটো নিজে ৰান্ধিব পাৰিলে খুবেই ভাল বাহিৰত খোৱাত চাই কিন্তু কেতিয়াবা কেতিয়াবা মোৰ উপায় নোহোৱা হৈ হৈছে যায় গম পাইছা সেইটো কাৰণে এইকেইদিন মই নিজে এইকেইদিন বাৰু হা হা
কোনোবা বনোৱা মানুহো আছে
বনোৱা মানুহ নাই মই নিজে কৰিব লাগে চব এই এইকেইদিন অলপ ৰেষ্টত আছো ৰ'বা মোৰ মানে প্ৰেচাৰটো অলপ ল' হৈছে সেইকাৰণে অলপ ৰেষ্টত আছো আকৌ জইন কৰিম কৰবাত তেনেকে মানে প্ৰেচাৰ টো মানে ইমান কাম কৰিলো নেকি প্ৰেচাৰটো বেছি ল' হৈ গ'ল। টাইমত খোৱা হোৱা নাই যে
নিজৰো ধ্যান দিব লাগে ন জবৰ লগতে জবৰ লগতে নিজৰো ধ্যান দিব লাগে দিয়চোন
অঁ আৰু তুমি হেৰিনো কেনেকে কৰিবা এ তোমাৰ মানে এ দুপৰীয়াটো লৈ যাব নোৱাৰো হয়নে নহয়। সেই দুপৰীয়া এইবিলাক দাঙি দাঙি লৈ যাব নোৱাৰো এ তেনেকেই আৰু তেনেকেই আৰু চলিব লাগিব আৰু কৰিবই লাগিব ন হয়নে নহয় সেই তেনেকে আৰু অঁ ঠিক আছে তেনেহলে।
উম ঠিক আছে দিয়া